হেল্ল' হেল্ল'।
অহ',
কি কৰি আছা?
এয়াই এনে শুই আছো তুমি?
অ, আছোঁ দে মইও। উম, ভাত খালা উম, নাই-নাই মই নাই খোৱা খামহে তুমি খালা?
ময়ো নাই খোৱা খাম হে।
অহ', ইয়াত কি কৰি আছা? তাকে খবৰ ভাল -তাকে খবৰ ভাল?
অহ, ভালেই দিয়া তোমাৰ?
অ, ভাবিম।
অ', দিনটো কেনেকুৱা গ'ল?
ঠিক ঠাক আৰু ভাল, বেয়াৰ মাজত। তোমাৰ?
মোৰো ঠিক ঠাক।
আচ্ছা,
আছে।
কি কৰি আছ?
এনেই আছোঁ। তুমি?
ঘৰৰ মানুহে কি কৰি আছে? ঘৰৰ মানুহে কি কৰি আছে?
আছে সিহঁতো এনেও, এনেই।
উম, পঢ়া শুনা?
পঢ়া শুনা ঠিকেই চলি আছে। তোমাৰ?
অ', মোৰ চলি আছে আৰু। মই তেতিয়া বাৰু নাই এতিয়া মোৰ পৰীক্ষা শেষ হ'ল। তোমোলোকৰ পৰীক্ষা হৈ আছে নে, হ'ব-হ'বহে-হ'বনে হ'ল?
হ'ল, হ'ল।
কেনেকুৱা হৈছে?
ভালে হৈছে বাৰু। তোমাৰ কেনেকুৱা হ'ল?
উম। ভাত কেতিয়া খাবা?
খাম আৰু এতিয়া অলপ পাঁচ মিনিট মানৰ পিছত।
আটছা। মই পাঁচ দহ মিনিট মানৰ পাছত ময়ো খাম আৰু চাৰে দহটা মানত।
আহ, অ'। কি বনাইছে?
গম নাপাও, চাবহে লাগিব গলেহে গম পাম আৰু। তোমালোকৰ?
ময়ো গম নাপাও।
তুমি বনোৱা সিজোৱা নকৰা নিকি?
নাই, এতিয়ালৈকে শিকা নাই।
জাষ্ট শিকিব মন নাই?
আহ তে ইমান বাৰু মন এটা নাই, শিকিম আৰু। উপায় নাইতো তেতিয়া লাহে লাহে শিকিম আৰু।
অ' শিকা শিকা।
উম।
বাকী কিবা কৰি আছা নে? নে অকল পঢ়িয়ে আছা? বেলেগ একো নকৰা।
পঢ়াটো শেষ হৈ লওক তাৰ পিছত দেখা যাব আৰু।
আচ্ছা।
অ
আমাৰ ইফালে নহা নেকি?
এতিয়া বাৰু যোৱা প্লেন নাই। পিছত চাওঁচোন?
আহ। আহ আহিবা কেতিয়াবা।
অ যাম বাৰু। তুমি ফুৰিব কৰিব যোৱা নাই কণটো।
ন গ'লো অলপ দিনৰ আগতে আকৌ যাম।
উম। আমাৰ ইফালে আ নাহা নেকি?
যাম, যাম, অলপ দিনৰ পাছত যাম এতিয়া নাযাও আৰু এতিয়া। মানে সময়ো নাই।
উম, উম। ঠিকে আছে। তোমালোকৰ ব্যৱসায় কেনেকুৱা চলিছে।
ঠিক থাক চলি আছে আৰু যেন তেনেকে চলি আছে।
তুমি হেল্প কৰা নে নকৰা।
কৰো, কৰো।
উম।
তোমালোকৰ কি তোমালোকৰ ব্যৱসায়।
এই আমাৰ ব্যৱসায় এবাৰ লছ হ'ল বুজিছা।
কিয়?
হেই গোটেই মুখা মুৰ্গী মৰি থাকিলে নহয়।
কেনেকে মৰিলে।
এ বেমাৰ আহিছিল যে।
ডক্তৰক দেখাবা লাগিছিল আকৌ।
এ নাই ঔষধে খোৱালো বহুত ঔষধ খোৱালো কামত নিদিলে।
এতিয়া কি এটাও নাই নেকি?
নাই আকৌ কিনিছোহে ৰ'বাহ এশ মান।
অ' এইবাৰ ভালকে চাবা তেতিয়াঠিক ভাল হৈ যাব, আৰু
কি হয় দেখা যাব।
বাকী এতিয়া ক'তো নোযোৱা নেকি?
এতিয়া ৰাতিখন কলৈ যাম। ভাত খাম আৰু সুম।
অ ৰাতিপুৱা চাগে জলদি উঠিব লাগে।
উঠো ৰাতিপুৱা মই চাৰে তিনটা চাৰিটাতে উঠো।
ইমান জ্বলদি পোহৰ হয় জানো।
টচ জ্বলাই লৈ উঠো উঠো।
মূগীক দান চানা দিব লাগে নেকি?
নাই যিহে মুৰ্গী দাগ দিলেই খাৰ পাওঁ, কাষতে যে গঁড়লটো।
অ' অ'।
চবে সিহঁতক চিঞৰ বাসৰ কৰি অকমান সিহঁতক।
অকমান দূৰত বনাব লাগিছিলে।
ম মাটি কম যেন মাটি কম যেন আমাৰ আধা কথা মাটি
অ, আচ্ছা অলপ মানে অসুবিধা হয়।
অলপ নহয় বহুত বেছিয়ে হয়।
উম, উপায়ো নাই ব্যৱসায় যেতিয়া অকমানতো অসুবিধা হবই লাভ হ'ব কাৰণে।
উম, উপায়তো কোনো ফালৰ পৰাই নাই।
উম,
উম,
বাকী ঘৰৰ মানুহৰ ভাল খবৰ।
ভাল - ভাল চবৰে ভাল তোমালোকৰ চবৰে ভাল।
চবৰে ভালেই ঠিকে আছে আৰু।
উম - উম।
উম। যে কি পঢহি আছা তুমি
মই এতিয়া মাষ্টাৰছ কৰি আছো।
বিষয়
শিক্ষা
অ, বাকী শিক্ষা বিষয়টো ভাল লাগিছে ঘৰু
উম, বঢ়িয়া মজা।
তাত কিন আছে।
চব শিক্ষাৰ বিষয়ে আছে।
আচ্ছা ভালেই বাৰু। পঢ়া ভালকে পঢ়া।
উম, পুহিছো বাৰু।
অ, পহা - পহা।
অই দিনত ক'ৰবাত গৈছিলা নেকি?
হুম অ, মুৰ্গী দানা আনিব গৈছিলো।
ক'পা আনা ওচৰতে চাগে দোকান?
য়া যাব লাগে।
অ, অকন গাওতো তোমালোকৰ, দূৰ হৈ যায় চাগে ন?
ধেই কি কৈছে আমাৰ চহ, আপোনালোকহে গাও।
চহৰত ইমান দূৰ যাব লাগে দানা আনিবলে।
এই অকমান দূৰত মানে, একদম ডায়েক্ট ফেক্টয়ী পা আনো তেতিয়া কমতে পৰে।
অ, ভালেই বাৰু। আপুনি লাভলৈ চাওতে আকৌ গাড়ী খৰচ বেছি নযায় নেকি?
নাই মই ঘোৰা দুটা পুহিছো।
ঘোৰা পুহিছে যদি ভালেই বাৰু।
সিহত দুটা সতিয়ে যাও। ফুৰাও সিহতকো ফুৰোৱা হ'ল। ময়ো দানালৈ আহো। তেলৰ দাম বাঢ়িছে, সেইটো কাৰণে ঘূৰাই লৈ ঘোৰাগাড়ীয়ে এতিয়া ব্যৱহাৰ কৰো আউ
তেনেকোৱাই বাৰু। এনে ঘৰতে আপুনি চলাব জানে জানো? অ
কি আৰু ৰচী দুডাল ডিঙিত বান্ধি লৈছোঁ টুগলুক-টুগলুকে গৈ থাকোঁ
চাব কেতিয়াবা পঢ়ি মেলি চাব আকৌ এইবিলাকত, গৈ থাকে।
অ, সেহেতে মোৰ কথাটো মানে অকমান, সৰুকে সুনিছোতো কথাবিলাক বুজি পায় আৰু
অ'। তেন্তে বাৰু ঠিকে আছে।
উম।
কোন কোন আছিলে?
মোৰ ঘৰত, আছোঁ আমি টো'টেল বাৰজন মান মানুহ।
অ, সকলো একেলগে থাকে?
অ, একেলেগে নাথাকি ক'ত বেলেগে, বেলেগে থাকিমগে আকৌ।
পৰিয়ালটো বেলেগ বেলেগকো থকিব পাৰে।
নাই, নাই একেলেগে থাকোঁ। আমাম আমাম বহুত মিলটো আমি মানে আমাৰ শ টোতোন ভাৱটো মনত নাহে মানে।
ভাল, বা এনেকে মিলি জুলি থাকিলেই ভাল বাৰু।
অ, সেইটোৱে।
উম। ঠিকেই আছে।
উম, আপুনি মাজতে গৰু দুটা কিনিছিল নহয়?
এ এ নাই মৰি ঢুকা মৰিলে।
এ সে কেনেকে?
এই গাড়ীৰ আগত পৰিলে।
এহ এনেকুৱা কি গাড়ীও গৰু মৰি গল?
এই মেই ৰাস্তালৈ ওলাই গৈছিলে মানে এৰাই চিনি পেলাই এৰি গুচি গৈছিলে।
এই আপোনালোকৰ ঘৰত দেখোন গাঁৱত কত আকো মেইন ৰোড পালেগৈ?
হেই ক গাঁৱত আপুনি আহ, আহ পাহৰিছে নাই নহয় গাঁৱত।
সেই অলপ গাঁৱে দিয়ক।
এৰাজনী গৈছে যেতিয়া কোত ন আৰু ৰখি থাকিব গাঁৱলৈ গাঁও নে চহৰ।
উম হয় দিয়ক আপুনি একে তল পৰিব নিবিচাৰে দিয়ক।
উ নহয় আৰু তেনেকে হ'ব দিয়ক ভাল যদি ৰাখিছো আৰু পিছত আকৌ খবৰ লম। উ
অ বেয়াই পালে চাগে ন হ'ব দিয়ক আৰু সঁচাটো কলে মানুহে অকণ লাজেই পায়।
নাই নাই হ'ব দিয়ক।
অ হ'ব দিয়ক তেনেহলে। আহ।